ক? এয়া ভাত বনাইছো
অ অ মই, বনাম আৰু লাহেকৈ নাই নাই ন বনাম আৰু লাহেকে মানে দিনৰে অলপ বনোৱা আছে গৰমত আৰু ইমান বস্তু বস্তু বনাই নাথাকোঁ মানে
হয় অ মই বনাইছো আৰু, চাহ খাই লৈ
উম
চাহ খিনি খাই কৰি লৈ ভাতৰ চৰুত একেবাৰে জুই দিছোে জুইতহে বনাও
ভালে কৰিছা দিয়া
গেছৰ যি মানে সমস্যা
আহ হয় দিয়া গেছৰ গেছৰ বহুত সমস্যা হৈছে আমাৰো ময়ো আজিকালি তেনেকে দিনৰ ভাগত পাৰিলে জুইতে বনাওঁ ৰাতিহে মানে গেছত বনোৱা হয় উ ৰাতি অলপ মানে মোৰ আকৌ মানে এ যোনটো ম মাটি চৌকাটো সেইটো বাহিৰত হয় যে সেই ৰাতি অকন অসুবিধা হয়
চৌখা
উম ভালে কৈছ তেতিয়া সুবিধাখিনি হলে ইমান কথা নাই। এ তুমি বেহুৱা চেহুৱা বনোৱা নে
অ বনাও আছে নহয় আমাৰ সৰিয়হ অ
সৰিয়হটো
সৰিয়হ সৰিয়হ খিনিত ধুনীয়াকে ধুই পেলাই মেলি দিব লাগে ধুই শুকুৱাই যেতিয়া মানে চুবাই চাবা নহয়
অ মানে ভালকে শুকাব লাগে আৰু ভালকে শুকাব লাগিব অ মানে একে ধুনীয়া যেনেকে উম
পিঠাগুৰি নিচিনা গুডা কৰিব লাগে অ
আহ আহ আহ
পিঠাগুড়ি নিচিনা গুডৰা কৰিলেহে মানে উ
উ আমাৰ মানে এবাৰ আমাৰ মানে এবাৰ খেতি কৰিছিল যে সৰিয়হৰ তাকে মানে অলপ পাইছে তাকে মই বোলো তোমাক সোধো কেনেকে বনোৱা কোনটো পদ্ধতিত বনালে ভাল কেতিয়াবা কিছুমান দেখোন তিতা হয় কেলে বাও
কিবা আকৌ মানে কি জলকীয়া অ
উম মই মানে খাইছো কিছুমান মানুহৰ মানে। মানে বহুত ধুনীয়া সোৱাদ হয়। আৰু কিছুমানৰ, মানে, কি হয়, অলপ তিতা-তিতা ভাব এটা আহে কিয় বা? বনোৱাৰ লগত কথা আছে, আৰু অ', কাটি দে হেল্ল', অ'। তাৰ পিছত, হেৰি
মানে পানী, পানী দিব নালাগে অকল খাৰতেই সানিব লাগে।
অ', পানী দিব নালাগে
পানী দিব নালাগে নহয়
অ', অ', অ'।
অকল খাৰ দি, নিমখ দি, জলকীয়া দি, সেয়া অকল খাৰতেই সানিব লাগে।
কৰি দিয়া নে? নে, এনেকে ফালি-ফালি বা গুৰি কৰি ল'ব লাগিব ন? উম, উম, উম।
ব
উম। ভাল লাগে ন? সেইটো
ফোনটো আহি আছে
মেছেজ এটা দি দিয়া, যদি ফোনে আহিছে অঁ, কাটি। নহ'লে, সেই এবাৰ কাটি দিয়া। আৰু নহ'লে, আমি কথাখিনি পাতাৰ পিছত, তেতিয়া তুমি আকৌ কৰি দিবা হেল্ল' শুনি আছানে? হেল্ল'
অ', শুনি আছোঁ। ছো
অ', অ'। মানে, নেটৱৰ্কৰ প্ৰব্লেম হৈছে
অ', নেটৱৰ্কটো, মানে আপ-ডাউন কৰি আছে যে
অ', অ'। মানে নহয়। অ', বেহুৱাকণ হ'লে, ভাতকেইটা খায়ো ভাল লাগে দিয়াচোন। এই মানে এতিয়াই, আ, পানীভাতৰ লগত খায়ো ভাল লাগে গৰমত, বা, দালি অকণ বনাই লৈ, বেহুৱকণৰ লগতো খাব পাৰা যায়। আজিকালি, কিন্তু, বহুতে বেছে অ', এতিয়া দালি বনাম। মানে নেমু চেপি দিম, গৰম যে তাৰ পিছত ভাবিছো আৰু ভাত কেৰেলা
মই যে আজি কি যে মই কি বনাম যে মানে ৰাতিপুৱাই ভাতকৰেলা কাটিলোঁ ভাজিবলৈ তাৰপিছত মাছ ৰাখিলে ভাজিখিনি ভাজিব এলাহ লাগিল থৈ দিলোঁ এতিয়া সেইখিনিকে মাছ। বনাই দিম।
ভালে কৰিছা।
কি হয় বাৰু খাই চাওঁচোন আজি
মই তাকে যেতিয়া আজি আজি মানে সৰিয়হখিনি অহাতে মই তাকে তোমাক ফোন কৰো মানে বেহুৱা বেহুৱাতো
একদম যে পানী দিব নালাগে অকল খ
পান পানী পানী পৰিলে চাগে টো ভেট
অ এই মানে ভেকুুৰী উ দি যায় বেয়া ধুনীয়াকে খাৰ খাৰতে সানি অকণ আঠা মিঠাকে সানি হেৰি কৰিব লাগে একেটা লাড একেলগেই থ'ব নালাগে মানে লাডু লাডু কৈ ৰ'দ অ অকল পাতত লাডু লডু কৰি মানে ৰ'দ দিব লাগে যাতে ৰ' গোটেইখিনি বস্তু
মানে হেৰি কল কল কলপাতত মানে লাডুকেইটা। থৈ মানে বেলেগ বেলেগ। তাকে থয় তাৰ পিছত ৰ'দত দিব লাগে।
কলপাততে ধুনীয়াকে এই ঘিলা পিঠা নিচিনাগে তেনেকুৱাকে কৰি অ মানে সৰহকে যদি সানা সৰহকে যদি সানা মানে কেইবাটাও ভাগ কৰিবা হয় তেতিয়াহে টাবতটো সিহঁতে মানে গোটেইখিন বস্তুু যাতে তাপটো অ অ তেতিয়া অকল যেতিয়া মানে যিখিনি মানে। যা পানী। সেইখিনি আহ তাপত নাই শুহি যাব নহয় শুকাই যাব তেতিয়া বেয়া নহয় আৰু আৰু এনেও এইটো বস্তু যে বেছি দীঘলীয়া সময়লে থোৱা বস্তু সটো নহয়।
অ অ অ অ বেছি বেছি দিন নাথাকে। অ মই আনিছো মানে এই মানে কেতিয়াবা কিন কিনি আনো নহয়।
উম আৰু যে খুন্দোতে যে ৰ'দত দি যেতিয়া মচু। হৈ থাকিব। ৰ'দৰ তাপটো থাকোঁতেই শুন্দিব লাগে। তেতিয়া অ তেতিয়া মানে সুন্দ ধুনীয়াকৈ খোন্দা যাব। অ পিঠা গুডৰি চালা চালনী
উম অ খুন্দা পিছত মানে আকৌ ধুনীয়াকে ফালিব লাগিব ন উম-উম-উম-উম-উম অ থিক আছে। উম-উম তেতিয়া আকৌ চালনী
অ লাষ্টলে বাকলি খিনি থাকি
মান এইটো আমি যে বনাও কলা খাৰ। তোযে কলৰ হে অ কলৰ সাৰটো যে সেইটো সাৰটো দি পেলা মানে মঠিব লাগিব। মন মুঠি পেলাই ৰ'দ ত শুকুৱাই। শুকুৱাব লাগিব আৰু অ কম-কম। কলপাতত দি অ মই মানে তাকে কাক সুধিম-সুধিম ভ ভাবি বোলো তোমালে নাই ফোন এটা কৰি লওঁ।
এতিয়া গৰম দিনত এতিয়া গৰম দিন উল
অ এই যে, কল এতিয়া যে মই যে ক'লো কলৰ সাৰটো সেইটো। তোমালোকে বেলেগৰ পৰা নানে এনে
নাই-নাই ঘৰতে-ঘৰতে অ কলগছ ন ভাল
উম আৰু সেইটোতো মানে মই জনা হেৰি ভীমকল। ভীমকলৰ হলে ভাল ন আৰু যে কয় কাতি মাহত কাতি মাহত কাটিব লাগে তেতিয়া মানে কি হয় সাৰটো সাৰতো হৈ থাকে নে কল অ সেইটোয় কৈয়ছো।
মেইন কেছটো। বৰষুণ নপৰে। বৰষুণত নিভিজে অ বৰষুণত যে নিভিজে আৰু মানে ৰ'দ ইমান চোকা হয়নে কাতি মাহৰদ একে মানে দু দিনতেই শুকাই যায়। অ চেচা কৰিবলৈ নোপায় যে
উম উম উম
মানে লগ লগালগ কাম এটা হ'লে যেনেকুৱা তাৰ হেৰিটো তাৰ তেওঁ লাহে লাহে হোৱাটো হোৱাৰ মানে ফলটো যেনেকুৱা হয়নে একেৰাহে হোৱা তো যেনো বেছি হেৰি নহয়েই তেনেকুৱা মানে
আছো দেই কিছুমান মানে কাতি মাহত বনোৱাৰ মানে তাৰ যোনটো চোকা সেইটো যে খোৱা অ তাৰ সেইটো বেছি কিনু অ অ অ এতিয়া কিছুমান খাৰ। অ কিছুমান সাৰ এতিয়া মই পাই পিছো মানে তুমি আমি। তেনেকে মাটি দালি লগত। লগত যে এনেকে সাৰ অকণ দি ৰঙা কৰি হাতে কিছুমান মানে মাটি দালিত কি হয় তুমি সেই সাৰতটো দিলেও মানে সাৰতটো নহয় তাত তেতিয়াই মই মানে গম পাইছো তেৰ মাহৰ। মাহৰ লগত কথা এইটো অমুং মাহ ত বনোৱা এইটো তমু ম আকৌ কিছুমানে কয় আৰু কিছুমানে যে কয় যে জোনাক ৰাতি হ'ব লাগে। কেনে কিছুমানে ক মানেকে এন্ধাৰ ৰাতি কৰিলেও হয় উম হয় দিয়া ন কিমান কথা আছে চোৱাচোন অ অতি জৰে মানে চোৱা বস্তু এটা বনোৱা লগতো তোমাৰ মানে দিন অ দিনৰ এটা তাৰ প্ৰভাৱ পৰে প্ৰভাৱ পৰে অ
প্ৰভাৱ পৰিবই কাৰণ ৰাতিপুৱা সূৰ্য ওলায় হয়নে সন্ধিয়া মাৰ যায় ৰাতি ৰাতিপুৱাৰ পৰা সন্ধিয়া সূৰ্য
পোহৰ
মানে কি অঁ যিখিনি মানে সময় কিমান সলনি হয় হয় মানে কিমান পতিতো। প্ৰহৰ সলনি হয়। ৰাতিটো আৰু একেবাৰেন ত কাম বিলাকো বেলেগ বেলেগ হবই হয় জানাই বাৰু
এইবাৰ কাতি মাহত আমিও বনাই। কৈ ধুনীয়াকে থৈ দিম যাতে আমি আকৌ মানে। সেই আকৌ জান বছৰটোোলে অ আকৌ বহুত ভাল লাগে দেই আমাৰ যে খাৰৰ তৰকাৰী খ সচাই মানে তুমি যেনেকে দোকানত কিনি অনা কিবা সোৱাচ চদটো সেইটোতো ভাল নালাগে সেইটোত খাব নালাগে উম সেইটোত এতিয়া আমি ঘৰত বনোৱা সাৰটো যিমান ধুনীয়া হম। তাকে মই ভাবিছো এবাৰ কাতি মাহত মানে? ভীমকল আছে নহয় তেনেকে ভীমকল। কল এজোপা কাটি ধুনীয়াকে সৰু সৰুকে কি ৰ'দত
ভীমকলৰ কলডিল যে ভীমকলৰ কলডিল ৰঙালাওৰ লগত খাই পাইছো।
ৰঙালাও লগত
ভীমকলৰ কলডিল ৰঙালাও
অ নাই ন
বহুত ধুনীয়া এটা মানে আমাৰ খাদ্য প্ৰ ঘৰম গম পাইছানে?
হয় নেক
ৰঙালাও মাছ দি খাবা অ তাতে কেইটামান তাতে কেইটামান মচুৰ দালি দিবা।
অ
মছলা কম পৰিমাণে দিবা। মানে আদা নহৰু খাবা হে
বাৰ ভাল হলেলে জনা লাগে। মানে নতুন বস্তু এটা জানিলো অ অ নতুন বস্তু এটা শিকিলো অ হ অ বনোৱা কৰা অ অ হ'ব দিয়া হ'ব দিয়া অ